হা
হয় নমস্কাৰ
নমস্কাৰ, কি কি কৰি আছা এতিয়া?
আ আপুনি কি কৰি আছে? মই আছো এনে বহি আছো, আপুনি কি কৰি আছে?
মই এনেই ৰব অলপ ভাত খাই আহিলো, ভাত খাই কিনে অলপ বাগৰ দিলো।
আচ্ছা।
হয়
আচ্ছা আচ্ছা আপুনি এনে খালি সময়ত বহি থাকিলে আপুনি কি কৰি ভাল পায় এনে? নিজৰ খালী সময়ত যেনে বৰ্তমান আছো এতিয়া
এনৌ মানে অলপ ৰেষ্ট লৈ আছো মানে যেতিয়া যেতিয়া মোৰ আজৰি সময় হয় খালী সময় হয় তেতিয়া মই আচলতে বেছিকে মই ডেন্স কৰি বেছি ভাল পাওঁ।
আচ্ছা হয় নেকি, আপুনি নাচে নেকি?
মই আচলতে নাচো সৰুৰ পৰাই মানে নাচি ভাল পাওঁ ন নাচো আৰু।
আচ্ছা অ অ নাচিব লাগে অ হয় নাচিলে শৰীৰ ভালে থাকে।
হয় শৰীৰ ভাল থাকে আৰু কি যিবোৰো এ জামবোৰ সেইবোৰ কমে আৰু এক্সাৰচাইজ কৰিলে ভাল আৰু নাচাৰ আগত এস্কেচাইজ কৰিব লাগে ন ত
হয় হয়। হয় আপুনি আ কি কি ডান্স কৰে আপুনি, আপুনি কি ডান্স কৰে?
হয় হয়, মই আচলতে এ তেনেকুৱা ধৰণৰ নহয়। কিন্তু মই ফ্ৰী ষ্টাইল কৰি বেছি ভাল পাওঁ। ফ্ৰী ষ্টাইল কৰা উম' মানে তেনেকুৱা কৰিলে বা ফিউচাৰ কৰি ভাল পাওঁ আৰু মানে অলপ নিজে নিজে অলপ নিজৰ নিজৰ ধৰণৰ ষ্টেপবোৰ ওলাব খোজো তাৰাহত অলপ মাইকেলৰ নিচিনা ডান্স কৰোঁ ডান্সবোৰ কৰি মানে বেছি ভাল লাগে আৰু। পপ যিটো গানত যিটো নাচা হয় আৰু হিপ হপ হিপ হপ নাচিও ভাল লাগে হিপ হপ বেছিকে নাছো।
হয় আচ্ছা আচ্ছা, আপুনি গম পায়নে হিপ হপ? কেতিয়া ষ্টাৰ্ট আৰম্ভ হৈছিল?
কেতিয়া আৰম্ভ হৈছিল তেনেকুৱাতে ভালকে গ'ম নাপাও। ইমান হিষ্ট্ৰিকে নাজানো আহ কিন্তু মোৰ আচলতে কি নাচি ভাল লাগে, সেইটোৱে।
অহ' আচ্ছা নাচি ভাল লাগে, অহ
কি কৰি ভাল পায়?
মই আজৰি সময়ত কিতাপ পঢ়ি ভাল পাওঁ।
আচ্ছা
হয়।
কি কিতাপ বেছিকে পঢ়ে আপুনি? মানে কি কিতাপ পঢ়িছে মানে আপুনি?
মই কৰিছোঁ ভুল কিতাপখন হেল্ল' হেল্ল'।
হয় শুনোৱাই
হয় মোৰ মাতটো আহিছে নে?
অহ আহিছে কওঁক আপুনি কওঁক।
হয় হয় বহুত কিতাপ পঢ়িছো।
মানে কি এই
মই মই আপোনাৰ অহ' সাধু কথা কৰি বেছি ভাল পাওঁ।
আচ্ছা মানে, এই কাৰ সাধু কথা বেছি ভাল হয়? ধৰক এটা লক্ষ্মীনাথ বেজবৰুৱাৰো আছে। আৰু আহ আৰু বহুতৰ আছে আচলতে মই লক্ষ্মীনাথ বেজবৰুৱাৰ পঢ়িছোঁ।
হয় মই মই অহ' লক্ষী লক্ষ্মীনাথ বেজবৰুৱা পঢ়ি ভাল পাওঁ। এ আপোনাৰ যেনে ককা-আইতাৰ কি বা বুঢ়া বুঢ়ী অহ' অহ' এই অহ' এইবিলাক এইবিলাক পঢ়ি ভাল পাওঁ আৰু এই সাথৰসমুহ পঢ়োঁ এইটো এই মানে কমিক বুলি কয় মডাৰ্ণ ৱাৰ্ডত অহ' এইবিলাক পঢ়োঁ।
ভাল লাগি। লাগে। আচলতে কিতাপ পঢ়িলে কি নিজৰ মানসিকতাটো ভাল হয়। আৰু এটা মনোযোগ ঘৰৰ বস্তু আহে যেতিয়া ভাল কৰিব লাগে আচলতে এই বৰ্তমান যুগত কি মোবাইল চলোৱা বেছিকে হয়। মোবাইল চলোৱাত যদি অলপ অলপ যদি সময় কিতাপত দিয়ে সেইয়া ভাল।
উম' তেতিয়া অহ' ভাল।
আপুনি চাগে পঢ়া মানে পঢ়িয়ে আছে মই, যিহেতু পঢ়ি আছো ত পঢ়া হয়েই আৰু বাহিৰা কিতাপসমূহো পঢ়িব লাগে। মই মোৰ মতে হয় পিছে আপুনি এ হেৰি হেৰিৰ প্ৰতি আকৰ্ষিত ন' নে নাই মানে ধৰক এ অন্তৰিষৰ প্ৰতি স্পেচৰ প্ৰতি বা বেলেগ গ্ৰহ চ্ৰহৰ এইবোৰৰ প্ৰতি জানাত আগ্ৰহী হৈছা নে নাই?
অহ' সেইটো সেইটো জানা আকৰ্ষিত হয় সেইটো
হয় মানে হয় এইকেতাৰ মানে তেনেকুৱা কিতাপ বহুত পঢ়িছে নে নাই আপুনি?
নাই সেইটোতো পঢ়া নাই মই এনেই টিভিত চাওঁ আৰু
হয় হয় উ মানে কি এ এ কিতাপ কিছুমান পঢ়িছে যে তোমাৰ শান্তনিক কৌশ শান্তনিক কৌশিক কৌশিক বৰুৱাৰ যিটো আহ কিছুমান কিতাপ আছে আহ সৰু আমি আৰু আমাৰ সৌৰজগত বুলি এখন কি
অ অ সেই খন অ
সেইখন পঢ়িব হয় সেইখন মোৰ তাত ৰ'ব ত কিছুমান পঢ়ি ভাল লাগে অ মানে কি বহুত নজনা কথাবোৰ জানিব পৰা যায়। তোমাৰ চন্দ্ৰৰথা হওক চন্দ্ৰক পৃষ্ঠটো কেনেকুৱা মানে গোটেই গ্ৰহৰ মানে এটা পাৰ্ট পাৰ্ট কি দি আছে মানে তেনেকুৱাকে। এ দি আছ ন তাত পঢ়িলে এটা নলেজ ধৰণৰ বস্তু এটা আহি যায় মানে ভাল লাগিব।
অ গ্ৰহ এনে কেইখন আমাৰ আপুনি গম পায়নে?
সেইটোতো আমাৰ এ আঠটা আগতে-আগতে মানে ধৰক নটা আছিল। আহ আমাৰ প্লুটোতো ধৰা হৈছিল কিন্তু প্লুটোতো আচলতে আমাৰ সৌৰজগতৰ আহ মানে গ্ৰহ নহয় আচলতে বেলেগ বেলেগ এটা মানে কি বেলেগ এৰিয়াৰহে হয়
আতচ্ছা
ত ভাই
আতচ্ছা
হয় কিন্ত আমাৰ আহ যিহেতু আহ তোমাৰ ৰাস্তাৰ ত' সেইটো মানে সৌৰজগতৰ ভিতৰত আহি পৰে
উম
বছৰ পিছত বহুত বহুত বছৰ হ স সেই বছৰ মানে কি সেই সেইখন বছৰত
উম উম
সেইকাৰণে ধৰা স্থৰ অলপ ভুল হৈছে মানে আঠটা গ্ৰহ ভিতৰত
অ'
আপোনাক হয় মোৰ কেতিয়াবা উঠি ভাল লাগে
অ' আপুনি অ'
আমাৰ সৌৰজগত যিটো মানে আঠটা গ্ৰহ
উম
সেই আঠটা গ্ৰহৰ ভিতৰত আপোনাৰ মানে কোনটো গ্ৰহত বেছিকে মানে ভাল লাগে আপোনাক মানে বেছিকে আকৰ্ষিত কৰে মানে কি বিষয়ত আপোনাৰ সেই গ্ৰহটো ভাল লাগে
আমাৰ এই আঠটা গ্ৰহৰ ভিতৰত আমাৰ আমি থকা গ্ৰহটোৱে মোক বেছি আকৰ্ষিত কৰে
নাই নাই নাই আমি- আমি- আমি থাকাটোৰ বাহিৰে
আমি থাকা বাহিৰে আহ সূৰ্য সূৰ্য ৰহস্যময় আছে তাৰ তলে কোনো
সূৰ্য গ্ৰহ নহয় মই গ্ৰহৰ মই গ্ৰহৰ কথা কৈছো এইটোতো আচলতে নক্ষত্ৰ বুলি কয় যিটো আমাৰ নিজা পোহাৰ আছে। গ্ৰহটোৰ নিজা পোহৰ নাথাকে।
আপোনাৰ এই বৃহস্পতি, বৃহস্পতি। ত তাৰে অ' এনে চন্দ্ৰ কিন্তু অকল আকৰ্ষণীয় কথা কিন্তু চন্দতো কিন্তু বহুত আগ খিনি কথা আছে। হয়, তাতে মানে এ মানে মানুহৰ বসতি আৰম্ভ কৰিব পৰা এনেকে সম্ভাৱনা দেখা গৈছে বুলি অ' আমি শুনি থাকো। উম, তাৰে মাটি মাটি মানে আমাৰ পৃথিৱীৰ নিচিনাই অ' অলপ উপজাও টাইপ বুলি কয় তাতে পানী আগতে নদী বৈছিল। এইবিলাক কথা আমাক শুনিতে আৰু অলপ আগ্ৰহীও যে ইয়াতে মানুহ থাকিব পাৰে নে নাই আগতে আছিলে নাই নে এতিয়াও কোনো প্ৰজাতিৰ মানুহ আছে নে নাই এ
সিটো আছিল চন্দ্ৰত নাছিল নেকি? সিটো মংগল গ্ৰহত আছিল চাগে!
অ' নহয় নহয় চন্দ্ৰটো এইবাৰ মই শুনিছিলো পানী ওলোৱা বুলি কিবা।
হয় মই মানে হয়হয় মই চাব লাগিব আচলতে নাজানিব পাৰো। এই কিন্তু মংগল গ্ৰহটো মই শুনিছো যে মংগল গ্ৰহত আগতে কিবা চিভিলাইজেচন আছিল বুলি। বা কোনোবা কেনেবা ধৰণৰ প্ৰাণী আছিল বুলি মানে তেনেবাকে মানে শুনি আছো আচলতে হয়। নহয়, এইটো
এনে, এনেকুৱা প্ৰাণী আছে চাগে। কিন্তু, যেনে গ্ৰহ যেনে আমি পৃথিৱী, যেনে আমি যেনে, আমি আমি আছো পৃথিৱী। তেনেকে বেলেগ গ্ৰহতো, বেলেগ থাকিব পাৰে। সেইটো কোনো ডাঙৰ কথা নহয় কোনো অদ্ভুত নহয় কাৰণ সিহঁতৰ কাৰণে আমি অদ্ভুত আম আমাৰ কাৰণে সিহঁত অদ্ভুত। যদি আমি দেখা পাওঁ সেনেকা উম, যেনে এতিয়া উম। উম, উম যেনে-যেনে মাজে মাজে নাচা এই মানে নেশ্যনেল এই ইণ্টাৰনেশ্যনেল এই স্পেচ এজেঞ্চি তেওঁলোকে মাজে মাজে এলিয়নৰ তেওঁ কথা অলপ ওলাই থাকে ত' সেইটো জানিব লাগে যে এলিয়েন বোৰো অ' কিমান এ এডভান্স বুলি ইহঁতে অলপ কৈ থাকে যে ইহঁ এনেকা এনেকা ৰেডাৰ মাথা কানেক কেতিয়াবা কেতিয়াবা কানেক্ট হয়।
হয়-হয়-হয়।
মোৰ মতেদি এইবিলাক থাকিব লাগে। কাৰণ যিহেতু ইমান অ' কওক।
আপুনি কওক, আপুনি কওক।
আৰে কওক না আপুনি।
নাই নাই ক'ক।
অ' কৈ আছো। আহ, এ সিইটোৱে আচলতে তোক ক'ব খুজি আছো যে এ হেৰি এ কি কয় মানে যদি আমি আমাৰ যিটো নক্ষত্ৰ। বাট চৰি-চৰি আমাৰ যিটো আকাশত যিমান তৰা আছে অসংখ্য বুলি কোৱা হয় ন' মানে হিচাপ নাই ত' এই অসংখ্যৰ ভিতৰত আমাৰ নিচিনা প্ৰাণী থাকিব পাৰে। আমাৰ ডেভেলপমেন্টটো থাকিব পাৰে আমাতকে হয়, আমাৰ লগটো লগটো থাকিব পাৰে অ' কি থাকিব পাৰে, আগবঢ়া থাকিব পাৰে, থাকিব পাৰে, এতিয়া হয়তো, কিবা এইয়া মানে কি এয়াই বোলে, এ এলিয়েনৰ কথা কোৱা হৈছে, এলিয়েন হয়তো আমি চকুতো দেখা নাই কিন্তু বহুত তেনেকুৱা ফটো হওঁক বা ভিডিঅ' হওঁক আমি দেখা পাওঁ। চচিয়েল মিডিয়াত, এতিয়া সামাজিক মাধ্যমত, এতিয়া কিমান বোৰ সঁচা, কিমান বোৰ মিছা নাজানো, কিন্তু লাগে যে আছে।
উম, হয় লাগে আছে, অঁ হয়।
হয়। কিন্তু, এনেকে হয় হয়, তেনেকে অফিচিয়েলি অ, হেৰি পোৱা মানে কি কোৱা নাই, আচলতে কোৱা নাই। আৰু আপুনি এটা বস্তু চাব, যে এলিয়েন বস্তুটো বা ইউ এফৰ বস্তুটো বেছিকে আমেৰিকাত ওলাই।
অঁ।
সেইটো আপুনি কিয় ভাবে, মানে ভাবেনে যে, কিয়, তাতে কিয়? মানে বেলেগ
তাতে মানে চাওঁক তাকে সেইটো কথাটো মই বুজাই আছো, মানে আমেৰিকা অলপমান এইবিলাক মামলাত, মানে এইবিলাক টেকনলজিত, অলপমান এডভানঞ্চ আছে আমাৰ ইণ্ডিয়াতকে, আমাৰ ইণ্ডিয়া আ, যেতিয়া, এই চন্দ্ৰত গৈছে, তাতছে বহুত বছৰ মানে পঞ্চাছ, ষাঠি, এশ বছৰ আগতে চ আমেৰিকাৰ নাচা এজেঞ্চি সেইটো কাম আগতে কৰি থৈছে যে ত, নাচা ক'ব গ'লে গোটেই উম বিশ্বত মানে এটা মেইন মানে সংস্থা বুলি ক'ব পাৰি, যত যোৰ পৰা মানে এই গ্ৰহণ নক্ষত্ৰ বা এই জগতৰ। মানে সধান
হয় হয় হয়।
ক কৰা সেইটো আৰম্ভ তাছো সেইবাবে তাৰে অলপমান এডভান্স আছে, চ' তাই টেকনলজি মাখ অলপমান এডভানস আমাৰ ভাৰততছে আমাৰ ভাৰত অপমান এই আৰ্থিক ব্যৱস্থা অলপ কম কাৰণে এ আমাৰ ভাৰতে আমাৰ ভাৰতৰ আই যেনে ইঈছ্ৰো তাতে অলপ ফণ্ডছ অঁ ফাণ্ডছবোৰ অলপ কম কমকে দিয়ে সেইকাৰণে তথাপিও আমাৰ ভাৰতে ভাল প্ৰৰদৰ্শন কৰি আছে। উম উম উম উম। ত ইমান কম পইচাটো আমাৰ ভাৰতে ভাল প্ৰদৰ্শন কৰি আছে যেনে চন্দ্ৰয়ান থ্ৰী লঞ্চ কৰিছে এ আমাৰ অ অগ্নি কিবা আছিল আৰু এজন এটা সেইটোও কৰিছে, উম আদিত্য এলৱান। সেইটো এতিয়াও এতিয়াও তাতে তাতে আছে, আৰু আৰু এটা আৰু অঁ অঁ আৰু এটা গৈ আছে আমাৰ ভাৰতৰ পৰা য'ত অঁ উম মানে আমাৰ ভাৰতৰ এজন উম বৈজ্ঞানিক আহ যাব গ্ৰহত উম প্ৰথমবাৰৰ বাবে ভাৰতৰ ফালৰ পৰা উম হয় সেইটো ভা উম, এইটোৰ নাম কিবা মুকেশ কিবা আছিল ৰ'ব মই অলপ ভালকে নাজানো।
হয়।
স সেই-সেইবাবে আৰু আমাৰ ভাৰত অলপমান বাজেট প্ৰব্লেমৰ কাৰণে অলপ উম্ মানে পিছ পৰি আছে। উম। ভাৰত বুলি নহয়। গোটেই বিশ্ব অ বিশ্বৰে বহু অ যি-যিবিলাক স্পেচ এজেঞ্চি আছে যেনে- ধৰক এই পাকিস্তানৰ, বাংলাদেশৰ, সিহত আমাৰ এফালে মানে অলপ অ পইচা নাতনি।
হয় হয় হয়, সিহঁতে বহুত পিছ পৰা কব গ'লে আমাৰ কে।
উম-উম উম, এই আমেৰিকা অকল মানে সেই সেইবোৰত অলপ বেছ- বছি ধ্যান দিয়ে, গুৰুত্ব দিয়ে। সেইকাৰণে আৰু সি-সিহতে অলপ টেক অ-অলপ মানে কি বুলি, কেনেকে বুজাম আপোনাক অলপ অঁ। অ আগবঢ়া সেইকাৰণে তাতে সিহঁতে বেছি ডিটেক্ট কৰিব পাৰে যে কি আহি আছে ৰেডাৰত। কি শব্দ আহি আছে সেইবিলাক, উম হয়। যেনে এতিয়া ধৰক আমাৰ উম কথা সঁচা হ যেনে গুগল গুগল মেপ। সেইটো গুগল মেপ আচলতে ভাৰতৰ চেটেলাইটেদি আমাক নেদেখুৱাই এইটো নাচাৰে চেটেলাইটটো। টোইদি আমাক আমাৰ আমাৰ ভাৰতৰে ৰাস্তা। আমি নাচাৰ চেটেলাইটেদি চাব লাগে এইটো আহ ভাৰতে এইটো কাম কৰিব লাগে যে আমাৰ নিজৰ চেটেলাইট এটা ইমান পাৱাৰফুল হওক য'ত অ আকাশৰ পৰা